হেল্ল'।
হেল্ল'।
হেল্ল'।
অ' তোমাৰ নাম কি?
এক মিনিট ৰ'ব। হয়।
একো নাই পালে পাক নকলে দছ মিনিৰ কথা, এনে এক ঘণ্টা দুই ঘণ্টা কথা পতি থাকোঁ থৌ। হেল্ল'।
কি কথা পাতিম, খাদ্য?
খাদ্য খাওঁ, কি খালি? নাই কি খালি এতিয়া?
মই এতিয়া খালোঁ, আজি আছিলে আমাৰ ডিনাৰত মানে আহাৰত আছিলে, কি আছিলে পনীৰ, ভাত, ডাইল। আৰু মই যিহেতু ঘৰৰপৰা গাহৰি আনিছিলোঁ তাকে খালোঁ।
মোৰ ইমান বেয়া লাগিল, মই মাছৰ আঞ্জা, টেঙাৰ আৰু মাছ। আৰু আলু পিটিকা বনাইছিলে তাৰপিছত ডালি আছিলে, ডালি নাখালোঁ। মোৰ আজিকালি আগ মাতি অলপমান মাটি দিয়ে মানে ডালিত দেখাৰ লগে লগে ভিতৰৰ মাত দিয়ে না ত' মানে ত' বহু তেনেকুৱা হৈ যায়।
হয় নেকি?
এই কি না কি কি খালি?
মই দিনত খালোঁ আজি নিমকি, নিমকি বোলে কি মায়ে ফ্ৰাইড ৰাইচ দি পঠাইছিলে তাকে খালোঁ ভাত ভাজি আৰু তাকে খালোঁ আৰু ফ্ৰাইড ৰাইচ খালোঁ, দিপ
এই মাংসৰ যে আচাৰ টো বনাইছ এইটো বনোৱা ইনগ্ৰিডিয়েঞ্চখিনি কচোন, ইনগ্ৰিডিয়েঞ্চ।
ঠিক আছে বাৰু মই কৈ দিছোঁ, মাংসখিনি প্ৰথমতে বইল কৰি লৈছোঁ
অ'।
ভালকে বইল কৰি লৈছোঁ যাতে চফ্ট হৈ যায় মাংসখিনি। তাৰপাছত মাংসখিনি অ' ধুনীয়াকে ছিঙি যোৱাকে, কোমল কোমল হোৱাকে সেনেকে কৰিছো, তাৰ পাছত। মাংসখিনি হেৰি কৰিছো, তোৰ এৰাইছো। সৰু সৰুকে, এৰাই পেনে সেইখিনি শুকাব দিছো অলপ সময়।
অ,
যেন, পানীতটো যেন শুকাই যাওঁ সেনেকে শুকাবলৈ দিছো, তাৰ পিছত মাংসখিনি অকণমান টিচু পেপাৰ দিও শুকাবলৈ টাই, চেষ্টা কৰিছোঁ। এনেকে কৰাৰ পাছত, যেতিয়া শুকাই গৈছে। গোটেইখিনি টিচু পেপাৰত থোৱা নাই। বা মাংস খিনি এখন গামোচা এ, বা প্লেট এখনত থৈছো, কিন্তু টিচু মানে এনে ওপৰে ওপৰে দিছো, যাতে পানীটোৱা যোনখিনি আছে সেইখিনি টিছু পেপাৰত আয়ত্ব কৰি লক, আৰু তেনেকুৱাকে লৈ পিনে সেইখিনি অ, মাংসখিনি তাৰ পিছত সেনেকে চাইড কৰি থৈ দিলো। তাৰ পিছত মছলা খিনি তৈয়াৰ কৰিছো, মচলা খিনিত তোমাৰ হেৰি দিছো, উম, গোটা জিৰা। আহ, হেৰি কি বুলি, শুকান জলকীয়া। তাৰপিছত চফ, তাৰপিছত তোমাৰ ৰাগী।
অ,
আৰু আ, হেৰি আদা নহৰু পেষ্ট।
অ,
আদা নৰুটো, একেলগে দিছোঁ বাৰু, তাতে পেষ্ট হৈ গৈছে।
মানে তেলত দিছে নে, এইবিলাক নেকি?
এইবোৰ প্ৰথমতে এনে চাইড কৰি লৈ লৈছো, বস্তুখিনি। জিৰাৰ পৰা গোটেই খিনি কাই
লাইক, মা-মাংস কেনেকে বনা সেইটোৱে বনাইছো একজেক্টলি।
নহয়, নহয় কৈ আছো শুনি থকা, তাৰপিছত সেইখিনি কৰি পিনে অ, হেৰি কৰিব দিছো সেইখিনি যোনখিনি বস্তু খিনি ললো নহয় জিৰা-চিৰা এ এইবিলাক যে লৈছিলো যে।
অ,
এইখিনি অলপমান শুকান কেৰাহি এটাত ভাজিছো।
অ,
তাতে, স্মেল এটা ওলাই আহে ভাজাৰ, বস্তুখিনি সেইখিনি আচাৰৰ মেইন চবতে, মেইন ইনগ্ৰেডিয়েনচ সে খিন, চব আচাৰ দৰে, গোন্ধ এটা ওলাই সেই গোন্ধটো ওলোৱাকে ভাজিছো। ভাজাৰ পাছত, তেল অকনমান দিছো।
উম,
তেল অকনমান দি পিনে, তাতে সেইখিনি পেষ্ট কৰি ললোঁ। বস্তু খিনি, এ, তাৰপিছত পেষ্ট কৰি লোৱাৰ পিছত, তেলত মাংসখিনি দিলো।
উম,
তেলত মাংসখিনি দিয়াৰ পিছত, সেই মছলাটো যোনটো বনাইছিলো।
উম,
সেইটো দিলো, নিমখ, হালধি, দিলো।
উম,
দি পিনে সেইখিনি একদম ভাজি থাকিলো, যিমানলৈকে ভাজিব পাৰি।
ত' তেনেকেই মাংসৰ হেৰিটো হৈ গৈছে শুকানকে ভাজিছো পানী-চানী নিদিয়াকে।
অ অ অ
যেনে সেইটোৱে ইনগ্ৰেডিয়েণ্ট হয় মাংসৰ আচাৰ। ক'ব গলে।
আৰু এটা মই নতুন এবাৰ এটা বস্তু খালো ঘৰত গৈ পিনে মই মূলাৰ আচাৰ খাইছো। মোক খুব ভাল লাগিলে, অলপমান টেঙা এটা ফ্লেভাৰ আছিলে।
অ খাইছো খাইছো, এই গাজ টেঙাৰ দৰে লাগে অলপমান বাৰু। মানে মই কিন্তু ইমান এটা ফেন নহয় মানে, মই ইমান এটা ভাল নাপাওঁ সেই কাৰণ মানে কি বস্তুটো অলপ টেঙা টেঙা লাগে। এনেই পৰ্ক-চৰ্ক গাহৰি-চাহৰি বনালে তেনেকুৱা ভাল লাগে সেইবিলাকেদি এ নৰ্মেলি মই নাখাওঁ এটা গোন্ধ পাই কাৰণে।
নহয় নহয় বাঁহৰ গাজ নহয়। এইটো মূলা
অ মূলা অ অ অ মই বাঁহৰ গাজটোৰ কথা কৈছো মানে সেনেকে খোৱা নাযায় আৰু।
মানে মোৰ মানে বেয়া নালাগে বাৰু বাঁহৰ গাছটো চবৰ লগত দিলে মই ভালে পাওঁ। মই গোন্ধটো মানে খুব ভাল পাওঁ বাঁহৰ গাজৰ।
অ মই গোন্ধটো বেয়া পাওঁ, ই ইমান এটা খাচ নালাগে গোন্ধটো কেঁচা কেঁচা।
অ অ আৰু নিমকি দিছিলে মায়ে নিমকি বনাই, নিমকি টো জানাই চাগে কেনেকে বনাই?
অ জানো জানো। গাহৰিটো কোনে বনাইছিলে সেইদিনা গাহৰি বনোৱা বুলি কলে?
গাহৰিটো পাপাই বনাইছিলে। গাহৰিতো লাই শাক নিদিয়াকে বনাইছিলে সেইদিনাখন মই গৈছিলো যেনিবা তুক। যে মই হেৰি খাইছিলো আহ ঔটেঙাৰ গাহৰিৰ এটা ৰেচিপি খাইছিলো।
অ
মানে হেৰি এটা আইটেম এটা বহুত টেষ্টি আছিলে সেইদিনাখন মানে গাহৰটো বইল কৰিছে বয়ল কৰাৰ পাছত গাহৰিটো আ অ হেৰি কৰিছে অলপ ভাত তেলটো গাহৰিত কেতিয়াও মানে মেক্সিমাম আমি মানে গাঁৱতো এতিয়া বনাওঁ গাহৰিত তেল নিদিও, গাহৰিয়ে তেল ওলাই দিয়ে অ।
সেইটোৱে আমি সেনেকেই বনাওঁ গাহৰি বনালে। এই নৰ্মেলি অলপমান দি দিয়ে আৰু কেতিয়াবা। অলপমান একদম ওৱান সাফৰটো এটা আহা কে আ সাফৰ সাফৰটো আহে যিমান বটলটো সিমানখিনি দিয়ে আৰু তাৰ ওপৰত নিদিয়ে।
অ তেনেকে গাহৰি তেল তাৰ পিছত গাহৰি তেলটো যেতিয়া এৰে তাৰপিছত মচলা-চচলা তাতে বেছি নিদিয়ে খালি নিমখটোৱে দিয়ে। বেলেগ একো তেনেকে মছলা নিদিয়ে আৰু তাতে ঔটেঙা দিয়ে আৰু নহ'লে যদি শুনিছা তুমি মেচকা টেঙা দিয়ে।
অ অ মেছকা টেঙা।
মেচকা টেঙাটো দিয়ে। সেইখন আঞ্জা বৰ বহুত ভাল লাগে মানে খাই পিনে।
গাহৰিটো কালাৰটো ভাল হৈছে সেইদিনা দেখাত বঢ়িয়া হৈছে। কালাৰটো বঢ়িয়া হৈছে আৰু তাৰমানে গাহৰিৰ তেলটো যেতিয়া নিজে ওলাই আৰু বেছিকে বেছি টাইম মানে আহ বা ঘূৰাই নাথাকো, বইল কৰাতো বেলেগ আৰু ঘূৰাই থাকাতো বেলেগ, ঘূৰাই থাকাত যদি তেলটো শেষ হৈ যায় থাকে বাৰু। মছলাটো বেলেগ, ত' গাহৰি কালাৰটো বঢ়িয়া হৈছে সেইদিনা।
অ অ, তাৰপিছত এনেকে গাহৰি খালোঁ।
অ
গাহৰি খাই পেলাই, অ সেয়াই আৰু গাহৰি খাইছিলোঁ। আৰু সেইদিনা খন মই এটা বস্তু বনাইছিলো। মই নিজৰ নিজে বনাইছিলো এইটো, কোনো মই ভিডিঅ'-চিডিঅ' চোৱা নাই ইউটিউবত বা তেনেকে
অঁ
মই বনাইছিলো অ হেৰি কি বুলি কয় মিছা মাছ।
মিছা মাছ, অ অ
প্ৰম্পচ ত' সেইটো মই কেনেকে বনাইছিলো, অ মই নিজে বনাইছো দেই সেইটো, সেইটো মই প্ৰনচটো প্ৰথমতে ধুনীয়াকে মাছটোৰ হেৰি-চেৰি ওলাই পিনে, মুখ মুখৰ এইবিলাক ওলাই পিনে
ওম
তাতে মই হেৰি দিছিলোঁ, এইটো কি বুলি কয় উম হালধি, নিমখ দি সানি থৈ দিলো সিখিনি সানাৰ পাছত সেইখিনি ভাজিলোঁ পুৰা কাৰা কে ভাজিছো কৰকীয়া হোৱাকে, তেনেকে ভাজি সে-খিনি চাইড কৰি থৈ দিছোঁ তাৰ পিছত পিয়াজ আৰু বিলাহী পেচি কে লৈছোঁ
অ
বেছিকে লৈ পিনে সেইখিনি পূৰা ভাজিছোঁ।
অ
পুৰা ভাজি-ভাজি সিখিনি মানে একদম গলি গৈছে।
অঁ অঁ
সেইখিনি গলি যোৱাৰ পিছত তাতে মছলা দিছোঁ।
উম
যিমান মছলা আছে অলপ বেছি বেছিকে দিছোঁ।
অঁ
যাতে বস্তুটো গ্ৰেভি হয় খাবৰ কাৰণে, ধুনীয়া ছে তাৰছত সেইখিনি মচলা-চচা দি পাই নিমখ হালধি দিলোঁ, আহ আৰু মই বেছিভাগ বস্তু এটা ইউজ কৰোঁ মই হেৰিটো বহুত ইউজ কৰোঁ কচুুৰি মিঠিটো
অঁ এইটো আমাৰ মা'ও ইউজ কৰে বাৰু, ভাল হয় লাষ্টৰ কাৰণে ইউজ কৰাৰ কাৰণে
কৰ লাষ্টত নহয় মই সেইটো প্ৰথম যেতিয়া ভাজি থাকো তেতিয়াই দিওঁ কাৰণ সেইতিয়া স্মেলটো আহি থাকে।
অ অ
তাৰপিছত কাচুৰি মিঠিটো মই দিলো তাৰপিছত তেনেকে এ সেইখিনি আকৌ প্ৰনচ খিনি দি দিলোঁ ভাজো তে, তাৰ পিছত অলপমান পানী দি পিনে থপথপিয়া কৰিলোঁ।
উম
অলপ গ্ৰেভি হোৱাকে তেনেকে সে সেইটো বস্তু তেনেকে খালোঁ বৰ ভাল লাগিলে খাই।
ঠিকে আছে।
সে আৰু সেদিনাখন আমাৰ যেতিয়া নাম নাম থকাৰ দিনাখন হেৰি বনাইছিলো পনীৰ
অ
পনীৰৰ যোনটো ৰেচিপি সেইটো মাংস বনালেও বনাব পাৰি, মাছ বনালেও বনাব পাৰি প্ৰা মাছৰুম বনালেও বনাব পাৰি তই যেনেকে বনাও
উম
খালি অলপ বেলেগ টাইপৰ যে বেলেগ টাইপ মানে কি বস্তু চবৰ লগত তে মিলি যায় মানে এই আঞ্জাটো যেনেকে তোৰ বস্তুতো মানে কেনে- কে আমি প্ৰথমতে বস্তু যিয়ে বস্তু নহওক কিয়, মাছৰুমে নহওক কিয় পনীৰে নহক কিয়, মাছে নহক কিয়, মাংসই নহওক কিয়, মাংস- টো নহয় মাংসটো বাৰু ছাগলীৰ মাংসটো নহয় চিকেনটো আ প্ৰথমতে সেইখিনি বস্তু খিনি মানে ভাজি ললো তাৰপিছত বেলেগ এটা কেৰাহীত অলপমান তেল দি পিনে তাতে পিয়াজটো বিলাহীটো একেলগে দি দিলো
উম
কিন্তু সেইখিনি ভাজা যাব নালাগে সেইখিনি চফ্ট হ'ব লাগে।
অ
ভাজা যাব নালাগে চফ্ট হ'ব লাগে সেইটো মনত ৰাখিলে হ'ল। তাৰ পিছত সেইখিনি অলপ চফ্ট হোৱাৰ পিছত তাতে অকণমান পানী দিলো পানী দিলেহে বস্তুটো চফ্ট চফ্ট টাইট হ'ব ন গলি যাব অলপমান বস্তুটো তেতিয়া সেনেকে দিওঁ তে অ তেতিয়া সেইখিনি তাতে নিমখটো দিলো বাকি আকৌ মছলা নিদিও
অ
এনেকে দিয়াৰ পাছত এইট এইটোৱে আৰু তেনেকে অলপ ঠাণ্ডা হ'লো ঠাণ্ডা হোৱা পাছত মিক্সিত মাৰি দিলো মিক্সিত এক একদম মিহি হৈ যাব লাগিব বস্তুখিনি মিহি হৈ যোৱাৰ পাছত এ তেনেকে আৰু তেনেকে বস্তুটো বনালো ভাল লাগিলে। উম মানে বহুত টেষ্টি আছিলে খাবলে তাৰিছত পানী দিলো। এই সেইটোৱে মেইন আইটেম তা যি পনীৰ বনালে পনীৰ মছলা মেইন আইটেম চবতে সেনেকুৱা মেইন আইটেম আৰু।
এই ন বাটাৰ চিকেন অৰ্ডাৰ দিছিলো অৰ্ডাৰ দিওঁতে কি হ'ল বস্তুটো আহিছে ঠিকে চিকেনৰ পিচেজো ঠিকে ভালেখিনি কোৱাণ্টিটি ছয় পিচ নে সাত পিচ আছিলে কিন্তু গ্ৰেভিটো বহুত পাতলা গ্ৰেভিটো বাটাৰ চিকেনৰ ইমান পাতলা নৰ্মেল নাথাকে কিন্তু ইহঁতে ইমান পাতলা কৰি দিছে মানে ঠিক হৈছে বস্তুতো ইমান ভাল লগা নাই বাৰু খাই পেলাই।
নো বাহিৰ ন এনে মই এনেকে পুতুকে এনেকে খাই পোৱা নাই বাটাৰ চিকেন বা হেৰি কি মোৰ মানে এনেকুৱা লাগে যে কি আজি যদি বাটাৰ চিকেনটো তই যদি চিকেনতকেও চিকেনও দিয়, যদি ত বাটাৰ পনীৰো দিয় জোলতো একে থাকে খালি বস্তুটোও মাং- ভিজাই ভিজাই দি থাকি কিব
হয় সেইটোয়ে কিন্তু মানে কথাটো কি অব- সেইদিনা বাটাৰ চিকে মই বহুত দিন বহুত খাইছো বাটাৰ চিকেন অনলাইন কৰি ফাৰ্ষ্ট ট ফাৰ্ষ্ট টো বাটাৰ চিকেন আমি অনলাইনে কৰিছো। ঘৰত বনাৱাই নাছিলে অ যেতিয়া খাই মই বহুত খাইছো আৰু সাত আঠ বাৰ মান খাইছো আৰু এতিালৈকে বাহিৰত। আৰু কিন্তু কথাটো কি? এইবাৰ চবতচে ভাল নাছিলে আৰু একবাৰ বাৰ্বিকি নেচনৰ অৰ্ডাৰ কৰিছিলোঁ। আঁ তোৰ প' ভালেখিনি পইচা লয় কিন্তু মানে বস্তুটো নাহে ভাল। একদম ইমান ঠিক আছিল পানীত তে বাজিলে। বাটাৰ চিকেন বুলি নকয় আৰু জাৰ্ব চিকেন অকল দুইপিচ আছিলে। ত' এই ডাউথন থাকোঁতে অৰ্ডাৰ দিছিলোঁ মই তেতিয়া তাতে আছিলোঁ। ইমান ভাল নাছিলে। এইটো আজি কা হেৰি কালি এটা যোনটো অৰ্ডাৰ আৰু তাৰে অৰ্ডাৰ মানে চেটিছফাইড নহয়। ইমান পাতলা থাকে ন'। ঠিক বনাইছে হেৰিটো গ্ৰেভি টো। ত' মানে ভাল নালাগিল খাই পেলাই।
উম, উম ঠিকে আছোঁ।
হেল্ল! অঁ, অঁ হ'ব দে।